হেল্ল'
অঁ কি কৰিছা
অ অফিচত আছোঁ তুমি কি কৰি আছা?
অঁ মই মাত্ৰ ভাত খালোঁ মানে
হয় হয় কিহেদি খালা
আৰু এই চব্জি খালো
অ কিহেদি খালা?
চব্জি চব্জি পানী লাৱৰ চব্জি খালো
অ হয় নেকি? অ নাই নাই নাই মই খোৱা নাই
অ আজি পানী লাও চব্জি
হয় হয় আৰু কিবা এনে তুমি মাছ, মাংস খোৱা নে?
অ মাছ, মাংস খাওঁ মই
অ আজি খোৱা নাই নেকি?
নাই খোৱা আজি
অঁ অ তুমিও বনালা মানে
অ
অ তেতিয়াতো ভালে মানে তুমি বনোৱা যদি ভালে
অ মই নিজে বনাওঁ ঘৰত থাকিলে
অ অ অ কি কি বনো কি কি বনোৱা, অ মই বনাও বনাও মই
মাংস
অ হয় চব বনোৱা মানে অ অ ভালে এ তোমাৰ এই বানপানী দি আছিলে
অ বানপানী দি আছে নেকি আজি
অ আজি বাপৰে বহুত বানপানী হ'ল সেইকাৰণে ঘৰত যোৱা নাই অফিচতে আছে ঘ
হয় নেকি অফিচত আছে অ আৰু কিবা খাইছে নে?
নাই নাই একো পোৱা নাই। এই দোকানে
এই দোকানৰ পৰা, দোকানৰ পৰা কণী আনি কিনে খাব পাৰ
কণি অ হয় নেকি, অ কণীটো ভাবিছিলোঁ এ মানে আজি ৰবি বা না চব দোকান বন্ধ আছে